হেল্ল'? হেল্ল'?
হেল্ল'?
শুনা পাইছা‌ নে নাই?
অ শুনি আছোঁ, শুনি আছোঁ তই।
মই শুনা পাই আছোঁ।
হেল্ল'?
এক চেকেণ্ডৰ
অ'! অ'!
অ' অ' শুনা পাই আছোঁ দে, কি কৰি আছা? ভাত খালি?
না বনাই আছে।
অ'! বাকি
শুৱা খাওতে বোলো দেৰিয়ে হয়।
ঠিকে আছে। এই তই এটা জাগাৰ নাম শুনছ হেৰি, ৰ' ৰ' কি আছিল? দালবাৰী, দালবাৰী বুলি জাগাৰ নাম শুনছা?
উদাল বাকৰা ৰা নহয়, ওদালবাৰী তই এ কি বুলি কয় বুলি কয় এইটো, জলপাইগুৰি পাৰ হৈ পেলাই শিলিগুৰি পোৱাৰ আগতে পায় জেগাটো।
হয়‌ নিকি?
তাতে তোৰ এটা বঢ়িয়া জোগা আছে, মানে, নদী, নদী মানে, নদী অ' নদী এটা আছে। তাতে মানে, মাজে মাজে, গছে চছ আছে। অ' হা? শুনা পাইছ?
পাইছোঁ, পাইছোঁ।
অ এই তাতে মানে এনেকুৱা বঢিয়া লে য'ত আছে হেল্ল'।
উম তাৰপিছত।
তাৰপিছত মানে সেই আৰু জাগাটো বঢ়িয়া, নদী মানে ডাইৰেক্ট নদী নহয় সমান মানে ৰাস্তা টাইপৰ আৰু মানে ৰাস্তাত যদি এনে পান। পান নহয় এ এতিয়া মানে। এতিয়া চিজনটো। মানে পানী হৈ আছে তাতে বঢ়িয়া মানে গছ চছৰ আছে এনেকুৱা লাগে মানে, ধৰি লোৱা ৰাস্তাত পানী হৈছে সেনেকুৱা টাইপৰ আৰু। সেয়া।
আজি নতুন ৰেচিপি এটা চাইছোঁ ৰ।
কি কৈছা।
নতুন ৰেচিপি এটা চাইছোঁ আজি।
নতুন ৰেচিপি কি ৰেচিপি।
চিকেন লাবৰা ভাজি।
ৰেচিপি ৰেচিপ ক'ত চালি ক।
ৰল চট।
হা।
ৰিলচত চাইছোঁ ৰিলচত।
ৰিলচত কি কোৱা। বি কোন লাভলা ভাজি।
আহ।
কেনেকে বনাই চিকেন লাবৰা ভাজি, কেনেকে বনায়।
এইটো সাংঘাতিক টেকনিক আছে এইটোত।
কচোন কেনেকে বনাই।
তৰি চাবি
হা হ।
তই বোলে আজিকালি হেৰি আছ। ইণ্ডিপেণ্ডেণ্ ইণ্ডিপেণ্ডেণ্ট আহ চন হৈছে বোলে। বছ ইণ্ডিপেণ্ডেন ছন হৈছা বোলে তই আজিকালি।
অ নাই ঘোৱাৰ বতত আছো আৰু।
তাকে বনোৱা শিকি আছা বোলে নিজে নিজে।
অ অলপ চলপকে শিকি আছো লাগব নাই এগিলা
অঁ।
আতৰ বিদ্যা। বেলেগে মানে।
ভালে হ'ব দে আমি দাৰ্জিলিং গলে মানে। এনেও হোমষ্টে ল'ম নহ তাত। বন নিজে বনোৱা বনাই চলা তাতে বনাব পাৰিবি তাই।
বঢ়িয়াে বনাোৱা
কিয়? কি -কি শিকছা অলপ শিকবি বস্তুবিলাক বাহ নহলি আৰু তাতে যায় মেগী খাই থাকব লাগব হুধা তাতে আৰু কিনা বস্তু মেগীহে পায়।
মম চম পাইজে কিবাকিবি
পালিও আৰু এইগিলা খাবা নৰা না কি কি দি দিয়ে ঠিক নাই নহয়।
দাৰ্জিলিং যোৱাৰ কথাও কৈছিলচোন যাবি নিকি?
দাৰ্জিলিং যোৱা কথা মানে প্ৰায় প্লেনটো হৈছে আধা আধি। মাৰ্চ মানত যাম বুলি ভাবছো জানুৱাৰী মাৰ্চ মানত মানে সেইখিনি টাইমত বোলে ভাল।
হয়ে নেকি।
দাৰ্জিলিঙৰ কাৰণে অহ মানে ঠাণ্ডাটো সেইটো টাইমত সেই থাকে নৰ্মেল থাকে। নৰ্মেল মানে কি আৰু ভাল ভিউ -ভিউ আৰু ফগ চগ গিলা ভাল -ভাল মানে আৰু ভাল ভিউ পাবি সেইখিনি টাইমত গেলি ফগ চগ দেখা পাবি।
মোৰটো সৰুৰ পৰা বহুত ইচ্ছা আছে দাৰ্জিলিং যাৱা -যাৱা চানচ পালি যাম আহাবছৰ।
অহ, দাৰ্জিলিঙ প্লেনটো প্ৰায় এইবাৰ হৈছে আৰু ছোৱালী হল আৰু মানে প্লেন বনাই যে ট্ৰেইনত যাম। ট্ৰেইনত। টিকেট মোটামুটি আহা যোৱা এক হাজাৰ মান যাব তাৰে পিছত অহ, শিলিগুৰিত নে কি শিলিগুৰিত নামিম ট্ৰেনৰ পাই। তাৰে পিছত তাৰ পৰা যাব লাগব আমি শ্বাৰিং টেক্সি লব লাগব লৈ ফেলে পাঁচ ঘন্টামান তোৰ যাব লাগব বোলে আৰু যাই ফেলে তাৰে পি নামি তাতে হেৰি লম এ ভাড়াত গাড়ী পাই নহয়। তাতে আমি স্কুটি লম ভাড়াত লৈ কেলে অহ, সেয়েটো। ভাড়াত গাঢ়ী লৈ ফেলে তাৰ পিছত ঘুৰিম আৰু মোটামুটি তিনিদিন মান থাকাকে যাম আৰু ঘূৰি আহিম। খৰচ কিন্তু মোটামুটি দহ হাজাৰ মান হব পইচা জমা কৰবি। কিবা এটা কামত সুমা অহ ৰেপিডই হওক বা ব্লিনকিততে হওক। দচ হাজাৰ মান অহ, আৰু সিহঁতে মাৰ্চত বনাইচি প্লেনটো মাৰ্চক লকি বহুত দেৰি হৈ যাব মইতো ভাবিছিলো ডিচেম্বৰ মানতে যাম বুলি। বেছি- বেছি দেৰি হলি আৰু পিছো যায় না ডিচেম্বৰত হলি ভাল হয়।
অহ, দহ হাজাৰ টকা ডিচেম্বৰলৈকে আৰামত জমা হৈ যাব।
ডিচেম্বৰত আকৌ বৰষুণ দি থাকব নেকি,
এই ন দে। বৰষুণৰ লাষ্ট বৰষুণ দিয়া মাহ এইটো লাষ্ট জুনৰ মাহতটো বৰষুণ দিব, জুলাইতে অলপ অলপ কমব তাৰপিছত এ জুলাই আগষ্ট ছেপ্তেম্বৰত বৰষুণ হব ডিচেম্বৰত ঠাণ্ডা বৰত ঠাণ্ডাত ক'ত বৰষুণ দিয়ে ঠাণ্ডাত বৰষুণ নিদিয়ে বৰষুণ কমিব অলপ। লাষ্ট জুনৰ মাহ অলপমান দিব। জুলাইতো অলপ পাবি, তাৰে পিছত বৰষুণ নাপাওঁ আৰু। বৰষুণৰ চিজন যাবা হ'ল আৰু বৰষুণ চ এপ্ৰিল মে জুন, জুলাই এই চাৰি মাহত বৰষুণ দিয়ে।
এই হেৰিত লাইটলৰুমৰ কাষত এটা বঢ়িয়া জেগা আছিলে।
লাইট ৰুমৰ
লাইট লুমৰ কাষতে। তাতে হেৰি আছে চুইমিং পুল আছে। মানে নেচাৰেল চুইমিং পুল।
কি আছে? লাইফনৰ আগত কি আছে?
নিজৰা এটা আছে। তাতে মানে পুল টাইপ বনি আছে। একদম পুৰা নেচাৰেল এই ৰিলচত দেখিছা চাগে সাঁতুৰি থাকে মানুহবিলাক।
লাইজন কাষৰত লাই ন ম নাই আহ
লাইকিঙৰ কাষত বুলি বহুতে গম নাপায় কিন্তু সেটো। আৰু আমিও যাওঁ নাই কেতিয়াও।
অ মই চহৰৰ ফালে এটা জাগা দেখিছিলো। মানে কেনেকুৱা জানো ফুল এ ফুল ফুল এটা আছে কিন্তু এ শিলৰ শিলৰ হয়ক বহুত ৰোৱা আছে মাজে মাজে। পানী কেিন পুৰা চ অ এই আমাৰ যেনে এই এটা জাগা এটা দি আছে নীলা পানী দি আছে কিন্দী জোগাত আহিছে জোগা।
এতিয়াতো মেঘালয় চাইডে পৰে।
অ কেনেকুৱা টাইপৰ মানে এইটো? মানে শিলৰ শিলত মানে তোৰ এই কেনেকুৱা হৈছে? পানী কে গছে চ আ এই চিনিবাৰ আলোচনী জগাটো সটো কৈছিল কিন্তুাব ক ধোৱা আছে ডাইৰেক্ট শিলৰ মাজত। মানে হা জানিলি নাম্বা পাৰিবি আৰু মই যষ্টু লিমগ ৰ
সাঁতোৰিব মই শিকি আছোঁতো, পাৰ সম ত বিশ্বাস এটা আহিছে।
অ তাকে শিকিলো তাৰে পিছত শ্বিলঙৰ পানীত সাতোৰিলে।
উল্টা চাইডে সাঁতোৰতো যে সেইটো অলপ অলাইছিল ল সাঁতোৰতে।
অ অকল মানে সাঁতোৰিব জানিলে নহয়, সাঁতোৰাৰ অলপ টেকনিক আছে। তই যদি অকল বলেদি সাঁতুৰিব খোজা পানীত মানে তই বহুত টাইম সাঁতোৰাৰ পিছত এনেকুৱা ভাগৰ লাগে হাত ভৰি তই মানে লৰা, নোৱাৰা হৈ যায় কন্ট্ৰল নহোৱা হৈ যায়। যদি তই বলেৰে সাঁতুৰিম বুলি ভাবা ম মোৰ এনেকুৱা হৈ হৈছে না তই মেইন কি জানা ফাই পানীত মানে তই উম কি বুলি কয় এইটো ফাইদাৰ আৰু জানব লাগিব গম পাইছা। ভাগৰ লাগিলে যাতে ত ভাঁহি থাকব পাৰা সেইটো যেতিয়া পাৰা হবি তেতিয়া মেইন সাঁতোৰব পাৰা হবি আৰু বেছি টাইম সাঁতুৰাব ন ভাগৰ লাগি যায় মানুহৰ
সেইকাৰণে ফাচততে উল্টা হৈ যেনে উপঙি থকাটো শিকিম।
এটা মোবাইল ল'ম বুলি ভাবি আছো। কি মোবাইল ললে ভাল হ'ব নো?
বাজেট কিমান?
হা
বাজেট কিমান?
আহ বাজে বিছ পঁচিছ হাজাৰ।
বিছ পঁচিছ হাজাৰ।
আহ
অ অ ত কি লাগে গেমিং কেমেৰা ডিছপ্লে
অ গেম চেমটো আজিকালি ইমান নেখিলো কেমেৰাটো অলপ ভাল হ'লে হ'ল।
তেনেহলে বিছ পঁচিছ হাজাৰত। কি লবি মটৰালাৰ ভাল মোবাইল পায় কিন্তু বিশ পঁচিছ হাজাৰত।
অ অ মটৰৱালাৰ ওলাইছে কিন্তু ভাল মোবাইল। এটা আছে এজ ছিক্সটি বুলি ওচৰত সেইটো কিবা হেৰি মান লয় সাতাইশ হোজাৰ মান লয় সেইটো।
আহ নহলে মোৰ ম'বাইল টো লব পাৰা এজ তুবেনটি ফৰ ত ল'ব পাৰা এতিয়া দাম কমি গৈছে।
সেইটো দাম কিমান এতিয়া?
এতি চল্লিশতকে কম চাগে মোৰ লওতে ফিফটি এইট ঠাউজেন আছিল।
থাৰ্টি ইতমান হ'ব
হা
থাৰ্টি ফাইভ
অ থাৰ্টি থাৰ্টি ফাইভ মানৰ বিকি আছে। যাইগে এইটো ভালে না পুৰা চব ফালৰ ভালে পাবি
আহ যদি ই এম আইত পাৰোঁ লম তেতিয়াহ'লে মোৰ মোৰ বেকগ্ৰাউণ্ড চাউন্দ আহি আছে নেকি?
ধ্ৰন নাই
বহুত ছাউণ্ড উলাই আছে মানে ইয়াতে
নাই অহা নাই
হা হা
ভাত খালি নেকি?
আচ্ছা চালো দ তিনিচুকীয়াছে। উ নাইটডিউটি আছে।
কি দি খালে?
ভাত দালি পটল আৰু নেচেৰা ভাজি আচাৰ পিয়াজ আৰু কোম্পানীৰ কেণ্টিনত আৰু কি দিব?